কি কৰি আছা?
এনে আছো, তুমি কি কৰিছা?
ময়ো এনেই শুই আছো।
অ', এই আজি মানে ইমানটা গাটো ভাল নহয়, মন্দিৰলৈ গৈছিলো।
অ', চাহ খালা নেকি?
চাহ নাখাওঁৱেই মই চাহ খোৱা নাই তুমি খালা।
মই খোৱা নাই নাখাও কেতিয়াবাহে খোৱা হয় সদায় খোৱা নহয়।
উম সেই গৰমত কিনো চাহ খাম আৰু।
অ আজি কি মন্দিৰ গৈছিলা।
উম আজি মন্দিৰ গৈছিলো
অ ৰাতিপুৱাতে যোৱানে
ৰাতি পোৱাতে যোৱা অলপ পাছত আহি পাইছো
আহ
কামাখ্যা মন্দিৰলৈ গৈছিলো
আচ্ছা
তাকে
কোন কোন গলা ঘৰৰ
অ সকলোবোৰ গৈছিলে এ ঘৰ অ নাই ঘৰৰ মানুহ গোটেইখিনি গৈছিলো মাহঁতৰ সৈতে গলো আৰু তাতে অলপমান মানে থাকি কৰি পৰিক্ৰমা কৰোতে আহোতে কৰোতে আৰু অলপমান টাইম লাগিলে আৰু মন্দিৰত ক'লেতো এনেও ইমান ধুনীয়া পজিটিভ ভাইভ এটা আহে হয়
একদম সঁচাকে হেৰি ভোক খালা নাই পিছে ইমান ভাল লাগে ন ভোক খাই অ সেই সোৱাদটো যে পাহৰিব নোৱাৰি মানে সাংঘাতিক এটা সোৱাদ
উম বহুত ভাল লাগে মই বহুত ভাল পাওঁ খাই
মইও বহুত বেছি ভাল পাওঁ বিশেষকে কামাখ্যা মন্দিৰৰ ভ বিধ মানে একো একো বস্ত তোৰ লগতে তুলনা কৰিবই নোৱাৰি
মইতো পাপৰো দিয়ে নহয়
অ পায়স খিনি ভাল লাগে সচাকে খায়
বহুত ভাল লাগে মানে ভগৱানৰ নামত বনোৱা বস্তু এনেও মানে
অ সকলো বস্তুৱে ভাল লাগে এতিয়া এনে চাবাচোন কামৰ যিবোৰ বনাও যে আমি আঞ্জাবোৰ সেয়াও খাই ইমান ভাল ভাল লাগে নহয়নে
অ এনে তুমি মানে ঘৰত সাধাৰণকে কিবা এটা আমি যদি বনাও তেতিয়া সেইটো ইমান টা সোৱাদ নাহে
অ সেই সোৱাদটো পোৱা নাযায় উম
যদি বোলে কিবা এটা ঘৰত সকাম পাতিছো কিবা এটা আগবঢ়াই মানে পাতিছো আৰু এতিয়া যদি সেই বস্তু খিনিকে বনোৱা যায় ইমান ধুনীয়া লাগে খাই
সঁচাকে দেই
হয় দিয়া তাকে আজি গলো গৈ লৈ পেলাই ধূপ চাকি দিলো অলপ পৰিক্ৰমা কৰিলো কিন্তু খালি এটাই মোৰ দুখ লাগে দেই এই কামাখ্যা মন্দিৰৰ ই যে, আ, বলি দিয়ে যে, ন?
অ', সঁচাকে সেয়া যে, এবাৰ মই যাওঁতে একদম মানে চকুৰ আগতে বুলি ক'ব লাগিব মই দে দেখি আছো সঁচাকে সেই বস্তুটো কিন্তু মোৰো বেয়া লাগে আৰু
মোৰো আউ ইমান ডাঙৰ, ডাঙৰ মহ বিলাক আ, বলি দিয়ে
ছাগলী অ', মই ছাগলী তাৰ এনেকে দিয়া দেখিছোঁ
মই মহ দেখিছো, এতিয়া মাথাটো নি ডাইৰেক্ট দেৱী মাৰ একদম চিধা, চিধি উৰ্জা টো বোলে মানে হৈ থাকিব লাগে কানেকচনটো তাৰপিছত ডাইৰেক্ট গৈ দেৱী মাৰ মানে একদম মূৰ্তিটো ঢালি দিয়েগৈ তেজ খিনি
মই যে, মোৰ চাবলৈ ইমানখিনি মানে ধৈৰ্য্য নাইয়ে বুলি ক'ব লাগিব সঁচাকে বেয়াও লাগে।
অ', আউ কিন্তু এটা অ', দিয়ে, কিন্তু মানে এটা কথা মানুহে মানে কয় যে, এইটো বস্তু নিদিলে বোলে বৰ বিপদহে হয়।
অ', ময়ো শুনিছো এইবোৰ এতিয়া কি বুলি ক'ম অন্ধবিশ্বাস বুলিয়ে ক'ম নে? মানে কবলৈ একো ভাষাই নাই বিচ মানে আাস্তিকো নহয়, আমি এতিয়া নাস্তিকো নহয় এই দুই
সেইটোয়ে কাৰণ এইটোতো হেৰি নহয় মানে মানে বেয়া এইটো ব্লেক মেজিক যে, কয় ন সেইটো হিচাপৰো নহয়, দেৱী মাৰ মানে চৰণত দিয়া নিচিনা হয়, ন? সেইকাৰণে এতিয়া নামানিমনো কেনেকে?
অ', হিন্দু সকলে মানে।
ইলিগেল হ'ল হয়, যদি এইটোতো অসম চৰকাৰে কেতিয়াবাই বন্ধ কৰি দিলে হয়।
সেয়াও হয়, কিন্তু ভগৱানৰ এতিয়া কি আৰু মহিমা
অ', পৰম্পৰা হয়, দিয়া। কামাখ্যা মাৰটো কিমান কি মহিমা
আৰু বহুতৰ মনোবাঞ্ছা পূৰণো হৈছে।
মানুহে মনোবাঞ্ছাপূৰ হয়, বুলি কয়।
এতিয়াতো উম, লাহেকে শাওণ মাহো পাইছেহি।
অ', এতিয়াতো সাত লাগিব নহয়।
উম, হাত লাগিব আৰু এই সময়তে কামাখ্যা মন্দিৰৰ হেৰি হয়, নহয় এ পাহৰি গৈছ
অম্বুবাচী মেলা।
মেলা
মই গৈ পোৱা নাই, মানে ভিৰ কাৰণে মোৰ যাব আজিলৈকে ভয়ে লাগে।
মোৰো হে, এবাৰো মিল খোৱাই নাই
অ', কিন্তু যাব মন যায় তাত বোলে বহুত মানে বহুত দূৰ, দূৰ জেগাৰ পৰা বোলে পূজাৰী, অঘৰী বিলাক আহে তাত বোলে থাকে এনেকুৱা
অ', হয়, তুমি মোক কথা এটা কোৱা না মোৰ, মোৰ বেকত চাউণ্ড শুনিছা নেকি?
উম, নাই শুনা।
অ', অ'।
উম। শুনা নাই, না? হুলস্থল যেন মই একো শুনা নাই।
অ', এই সৰু ভাইটি এটা আহি আছে আকৌ ইটো ৰুমত
অ', এ, সৰু ল'ৰা ছোৱালী বিলাকে অলপমান হুলথূল কৰেই আউ
অ', ঘৰৰ ওচৰে
উম, সিহঁতি খেলা ধূলা কৰি খুব ভাল পায় আৰু এতিয়া আবেলি সময় হৈছে বায়েকৰ ওচৰত আহি
অ', আৰু গধূলি সময়ত আমনি কৰে যে, আহা মানে তাহাঁতি মাকৰ লগত আহে আৰু ওলাই আহিব পালে ভাল পায়।
উম, হয়, দিয়া চবেই দিয়াচোন গধূলি টাইমত আমিও অকণমান ওলাই গ'লে মনটো ফ্ৰেছ
হয়, বাৰু ভাল লাগে।
কিমান আৰু ঘৰতে সোমাই থাকিম দিনে, ৰাতিয়ে।
অহ।
বাকী এতিয়া কি কৰিছা?
বাকী এতিয়া এই, এনেই শুই আছিলো এতিয়া উঠি পেলাই বহিছোঁ।
অ', ময়ো এনে বাগৰি আছিলো আজি ইমান গৰম নহয় বাৰু বত
অ', আমাৰ ইয়াত টো বতৰ ভাল আজি।
বতৰটো আজি ধুনীয়া হৈ আছে। যেনে থাকি ভালো লাগিছে আজ
আজিৰ দিনটো সঁচাকে মোৰ যে, মানে আজিৰ দিনটো এনেকে ওপৰে, ওপৰে পাৰ হৈ গ'ল একো নাই কিবা এটা কাম কৰিছো মোৰ যে, মানে ইমান জল্দি বছৰটো গৈছে আ, মানে আধা মাহ গুচিয়ে গ'ল।
অ', খালি অ', মাৰ্চ মাহটোহে বহুত-মানে পুৰা লেলাই, লেলাই গৈছিলে দেই এইটো বছৰৰ বাকী কেইটা মাহ কিন্তু ইমান মানে
বিহু আহিলে, বিহু গ'লে এক ক'বা আৰু ইমান মানে জল্দি জল্দি।
ছটা মাহ গ'লে হিয়ে এতিয়াতো
অ', দুহেজাৰ সাতাইশ চন সোমাবলৈ হ'ল চোৱাচোন।
অ', এতিয়া ছয় নম্বৰ মাহ সোমালেই চোৱাচোন।
বহুত জল্দি সময়বোৰ পাৰ হৈ গৈছে
বা কেইদিন হৈছিলে এই মানে বছৰটো সোমোৱাৰ লগতে গুচিয়ে গল নিচিনাই লাগিছে যাবগৈ আৰু কেইদিন আছে আৰু
আৰু ছমাহে বাকী আছে
উম যেনেকেই ছমাহ গ'ল তেনেকেই ছমাহ যাবগৈ আৰু এনেকুৱা
বহুত জল্দি সময়বোৰ পাৰ হৈ যোৱা নিচিনা লাগিছে
হয় দিয়া
সময়ৰ লগত মই হে আগবাঢ়িব পৰা নাই
অ এ দিয়া তুমিতো এতিয়া ফিফ চম ন তাৰপিছত ছিক্স চম এইবছৰে শেষ হৈ যাব
নাই নাই নহয় মই পামহে ফি চেমৰলে
অ এতিয়া তুমি ফৰ্থ চেমত আছা মানে
আহ
অ এইবাৰ মাবা তেতি ফাইনেলটো জ মতে হয়
ফাই ফাইনেল মানে ফিফথ চছেমৰ
েমৰ অ
জানুৱাৰীৰ পৰা নতুনে ক্লাছ আৰম্ভ কৰে
তাকেেই
এনেকুৱা আকৌ নেক্স ান নেক্সয় শেষ কৰিে দিয়ে খ যায় ইমানে জ যায় মানে এই সময়খিনি
উম
ডিগ্ৰী লোৱা বুলি ক'লে ছমাহ কেতিয়ানো আহে কেতিয়ানো যায় পঢ়ি কেতিয়ানো ল'ৰা ছোৱালী ল ওলাই যায় একেবাৰে গ'ম
সেই ছমাহ বুলি কয়হে কিন্তু ছমাহ নহয় সই মানে তোমাৰ অ এ কলেজৰ মানে আৰম্ভণি হৈ এইবিলাক কৰোতে যায়ে দুইমাহ গুচিয়ে যায়
হে বিহু বুলি বন্ধ থাকে তাক আকৌ আকৌ পূজা আহি পাই পূজা বুলি বন্ধ থাকে
তেনেকেই গুচি যায় কিমান দিনো ক্লাছ হয় ভালকে ক্লাছ হয় এক মাহ খুব বেছি তাৰ পিছত লাহেকে ক্লাছ কমি কমি আহে আৰু
মানে প্ৰগ্ৰামবোৰে হৈ থাকে চোন প্ৰায় কলেজত এদিনাখনো প্ৰগ্ৰামে পতা হয় সিদিনাখনো প্ৰগ্ৰামে পতা হয়
এ কালচাৰেল উইক এইবিলাক কিবা কিবি েৰ পাতে ন
অ কলেজ বুলি কলে আচল কলেজৰ সময়খিনি পাহৰিব নোৱাৰাও এক স্মৃতি বুলি ক'ব লাগিব
সেইটোয়ে আমাৰো আমি পাৰ হৈ আহিলোেই সেইকাৰণে যিিকেইদিন আছা পুৰা ধুনীয়াকে মানে
উপভোগ কৰিলও আৰু।
উম। নহ'লে পিছত এইখিনিকে মনত পেলাই থাকিবা বা আগতে এনেকে গৈছিলো আমি এতিয়া ভাবো কলেজ যদি আকৌ যাব পাৰওঁ কিমান ভাল লাগিব তেনেকে ভাবি থাক
আমাৰ আকৌ আমনি লাগিছে আচলতে জানানে? বেলেগে যেত এতিয়া পঢ়ে তেতিয়া কেনেকেনো ওলাই যায় গমেই নাপাওঁ, ইমানেই জল্ডি বছৰটো যোৱা নিচিনা লাগে আৰু যেতিয়া নিজৰ টাইম আহে বছৰটোত
নাযাই নোপোৱাই লাগে। হয় বাৰু, কথাটো নোহোৱা নহয়, নিজৰ ক্ষেত্ৰত চব টেঙা লাগে। আনক দেখিলে ভাল লাগে, একদম।
দূৰৰ পাহাৰ খন শুৱনি বুলি কোৱা নিচিনা অবচ
অ', মানুহৰ জীৱনটো তেনেকুৱাই আৰু। কি কম।
সেইয়াই আৰু আজিকালি, সুখ দুখ এনেকেই আৰু চবৰে ধৰিবই নোৱাৰি একো।
ধৰিবই নোৱাৰি, তোমালোকৰ তাত পোহৰ হৈ আছে নে?
অ', আমাৰ ইয়াত পোহৰে হৈ আছে।
আমাৰতো পোৰা পোহৰে, তোমালোকৰ ফালে আকৌ অকমান সোনকালে গধূলা হয় নহয়।
অ', অলপ সোনকালে হয়।
অ', আমাৰ ইয়াত অকনমান দেৰিকে হয়।
আজি বতৰটো ডাৱৰীয়া যে।
অ', আজি‌ এই সেইকাৰণে অলপমান বেছি সোনকালে হৈ যাব কি যি দেখিছো।
সেয়াই। বাকী গধূলি কেতিয়াবা ওলাই যোৱা হয়নে?
অ', এনেই অলপমান ওলাই কৰি যাও গধূলি, বেছিভাগ নাযাওৱে কিন্তু দেই, আবেলিয়ে অলপমান খোজ কাঢ়িবলৈ যাওঁ।
লগৰীয়া থাকিলে ভাল লাগে ওলাই গৈ পেলাই।
অ', তেনেকে লগৰীয়া মোৰ নায়েই, সেইকাৰণে মানে ঘৰতে থকা যায় আৰু।
আমাৰো নাইয়ে, ওচৰত তেনেকে লগৰ। সেইকাৰণে আৰু ওলাই যো যোৱা নহয়ে, কেতিয়াবাহে কাম থাকিলেহে ওলাই যোৱা হয়, বজাৰৰ ফালে ওলাই যোৱা হয়। সেই কেতিয়াবা আকৌ খুৰীৰ ছোৱালীহঁত আহিলে মানে। গোটেইখিনি আমি বাই ভনী খিনি লগ পালেহে। আমি আচলতে খাবলে যাওঁ বুলিহে ওলাই যোৱা হয়।
হয় দিয়া। সেইয়াই মানে আৰু, লগৰ বিলাক যি আজিলৈকে মানে পাতিলো চব দূৰৰ দূৰৰ, ওচৰত লগৰ নাইয়ে তেনেকু
ঠিক আছে হ'বচোন দেই, অ', মোক মানে, মায়ে মাতিছ
অ', ঠিক আছে হ'ব দিয়া দিয়া ৰাখিছো হা, উম, উম।